হেল্ল'! হেল্ল'! শুনিছ নাই?
বাহিৰলৈ ওলাই আহিছোঁ।
কি হ'ল তু-তু-তহঁতৰ চাইডৰ নেট এইটো ইমান বেয়া এই তহঁতৰ ছাইডৰ নেটটো বোলো ইমান বেয়া নেকি?
এ আমাৰ ঘৰত এঘাত পায় যেনে তেনে।
তহঁতৰ আমাৰ আমাৰ টাৱাৰটোৱে তহঁতৰ আমাৰ টাৱাৰটোৱেই তহঁতৰ তাত যায় নেকি?
অ' সেইটো জিঅ' টাৱাৰহে
আচ্ছা তই হেৰি কৰিবি, এয়াৰ ফাইবাৰ এটা বহাই লবি আকৌ।
এই এয়াৰ ফাইব, মই ভাবিছিলো কথাটো। আহ কেচটো এনেকুৱা মানে, ইয়াৰ ফাইবাৰ বহালেতো সাতশ টকা ৰিচাৰ্জ কৰিব লাগিবই।
অহ',
বাকী কাৰেণ্ট নাথাকিলেতো নেট ইউজ কৰিব নোৱাৰিয়ে।
ইউ এছ পি এটা লৈ ল'ব পাৰিবি নহয়।
কি?
অহ', ইও - ইও পি এছ, ইউ পি এছ - ইউ পি এছ - ইউ পি এছ।
সে সেইটো কি?
থাকে।
অহ', এই ক মানে কাৰেণ্টটো গুচি গলেও যে অলপ দেৰিলৈকে চলি থাকে।
টো হয় কিন্তু যদি এতিয়া ঘৰত থাকোতেহে নেট চলাব পাৰিম।
অহ', - অহ', সেইটোও হয় বাৰু।
সেইটো সেটোত যদি সাতশ ৰিচাৰ্জ, তাৰপা আকৌ
নহয় তই মানে ৰিপৰ্ট মাৰি থাকিবি।
কিহৰ ৰিপৰ্ট, অহ ', এইটো ৰিপৰ্টটো মাৰিয়ে থাকো মই।
সিহতি তেতিয়া টাৱাৰটো দিব চাগে আই থিংক, এতিয়া তোৰ ইমান নেট বেয়া অথনি-অথনি কলটো ভালকে পাতাই নহল তহতৰ ইন্টাৰনশ্বিপৰ কথাটো।
এই নহয় এইটো আমাৰ তাত নেটে নেটটো নাপায়ে অকল টাৱাৰটোও নাপায় নেটত।
আচ্ছা। তাৰপৰা কি তহতৰ ইন্টাৰ্ণশ্বিপ আমাৰ মাটি ৰুলোৱে আধা আধি, তহতৰ কি এইটো ৰোৱা নাই নেকি? আমাৰ ছবিঘামান ৰুলো আৰু-আৰু কেইটামান ৰুব আছে, আৰু তাৰ আধা সিমান মানেই ৰুব আছে আৰু সেইকেইটা পানী নাই কাৰণে ৰোৱা নাই, থৈ দিয়া আছে।
তহতৰ ইমান মাটি নে?
মাতিটো আছে, কিন্তু খেতি কৰোতে বহুত পইচা যাই ন।
খেতি কৰোতে কিন্তু পিছত ভাল হব সেইটো
নহয় যত যদি আকৌ এই-এই যায়? নহয় লোক লোকচান হৈ যাব। ন এতিটো আমাৰ কি, হাল বাওতে এবিঘাত এহেজাৰ এহেজাৰে গৈছে ন।
বাকী চব নিজে কৰিচা নে কি? ৰোৱনী লগাইছে নে কি? নাই লগ
নাই আমাৰ এই ইখন পথাৰ আধিলে দিলে তাৰপৰা এইখন পথাৰ নিজে ৰুইছে আৰু ৰুৱণী এটা দুটা লগাইছে তাৰপৰা আজৰি আৰু এতিয়া। বাকী কেইটা তোৰ পানী হোৱালে ৰখি আছো ৰখি আছে মানে পানী হলেই টেক্টৰখন মাতি বোকা দি আকৌ ৰুই দিব আৰু।
অহ', বাকী বতৰৰতো দেখিছ নাই? ৰাতি খেতি আৰম্ভ কৰা নাই, আমাৰ এবিঘাহে।
অহ', কঠীয়া পাৰিলি নাই?
কঠীয়া কেতিয়াবাই পৰা আছে, এতিয়া তুলিব হোৱা নাই বাৰু। বাকী পথাৰত গোটেই পানী হৈ আছে ন? দুচা বালে হাল, বাকী আৰু এচামাৰি আও খেত এইফালে বহুত পানী নৈখন ওচৰতে নাই জানো।
বৰষুণ দিলে। পানীতো বাঢ়ি যায় নে কিনো?
অ বৰষুণ দিলে আৰু আজি ৰাতিপুৱাৰ পৰা বৰষুণ পুৰা দি আছে ন।
অ আজি কি কলেজ নগলে নি।
নাই কলেজ প্ৰথমতে যাম বুলি গা পা ধুই ওলালোঁ। তাপা। চাৰে গ্ৰুপত মেছেজ। দিছে বৰষুণৰ কাৰণে আজি হ'বনে নহ'ব চোৱা চোন বাৰু তাৰপৰা। চবেই ক'লে যাব। পৰা নাই যাব পৰা নাই। বৰষুণৰ কাৰণে যাব। পোৱা নাই বুলি চবে মেছেজ দিছে। তাৰপৰা মই চাৰলৈ মেছেজ কৰিলোঁ ক্লাছ হ'ব নে নহ'ব তাৰপাৰ ৰিপ্লাই নিদিলে গতিকে নগ'লো আৰু।
অ-অ তেতিয়া তেতিয়া আজি নহ'ব চাগে সেইফালে
নাই আজি নহলে আৰু।
এই হেৰি আমাৰ ইউনিভাৰ্চিটিখন বন্ধ থাকিব নাই বাৰু গৰম বন্ধত গৰমত।
এ জুলাই মাহতটো বন্ধ হব লাগে।
অ-অ।
বাকী তহঁতৰ আকৌ। জুলাই মাহটো টোটেলি বন্ধ হ'ব।
অ-অ তাৰপৰা কি তহঁতৰ কি।
বাকী। ফুৰিব যাবিনে নে?
অ আমাৰ-আমাৰ সেই। আমাৰ হেৰি ইন্টাৰ্ণশ্বিপ হেৰি এদিন দুদিন চাৰিদিন পাঁচ দিন মান গ'লেই হ'ল বুলি কৈছে আৰু ফটো মাৰিবলৈ।
বাকী তই নাৰ্চাৰীতে কৰিবি।
ৰীত হে হেৰি বাকী মিলাই দিম বুলি কৈছে আৰু চাৰি পাঁচ দিন মান ফটো মাৰিবলে ৰেগুলা গ'লে হ'ল তাত মানে প্ৰচেচটো গোটেই শিকাই দিব তাৰ পা আমি। সেই-সেইটো বেচিছতে মানে। ৰিপৰ্ট-ৰিপৰ্টটা প্ৰিপয়াৰ কৰিব লাগিব মানে পিপি ডি বনাই মানে ফটো চটো লগাই।
অ।
তাৰপৰা সেইটো এ চো দিৰ আগত মানে সেইটো প্ৰেজেন্টেশচনটো দিব লাগিব চেমিনাৰ হিচাপত। এই আমাৰ। আমাৰ গ্ৰুপত খানা এটা উলিয়াব লাগিছিলে। নহয়।
খানা পইচা পাতি এতিয়া বৰকে নাই আকৌ।
আমাৰ-আমা-আমাৰোটো এফালে আহ, এই অলপ-অলপ আঁতৰলৈ গৈ পিনে।
অলপ আঁতৰলৈ মানে অকল ৰুটি আৰু মাংস খোৱাটোক
অ', তেন-তেনেকে হেৰি এনেকে পইচা দুশ তিনিশ মানকে উঠাব লাগিব আৰু। মানুহ হিচাপত যদি মানুহ যদি বাঢ়ে তেতিয়া পইচাটো কমিব আৰু নেকি?
পাঁচ মানকে উঠালে হৈ যাব আৰু বাজেতটো।
অ', তাৰপা আজি জিম যাবি নাই?
জিম আজি যাম, বাকী তোৰতো আজি আৰু
মো-মোৰ মেমবাৰ আদায়ে হ'ল আৰু মই এতিয়া গৈ কি কৰিম। মই দৌৰিম বুলি ভাবিছিলো আহ, ৰাতিপুৱাই বৰষুণ দি থাকিলে আৰু, কাইলৈ পা দৌৰিম বুলি ফিক্স কৰিছো আৰু।
তোৰো কোনটো বাহানা লগ থাকিলে দৌৰা নহব আৰু জীৱনত।
এ দৌৰিব লাগিব ন নহ'লে কি হ'ব, এই মানে নহয় মানে এতিয়া তোৰ ৰাতিপুৱা মই দৌৰিম বুলি উঠিলোৱে ন, তাৰপৰা বৰষুণটো ইমা ৰাতিপুৱা পা কন্টিনিউ কৰি আছে নহ ৰোৱা নাই নহয়।
অ সেইটোৱে আজি পুৰা বৰষুণো পুৰা ঢালিছে মানে আও।
এহ কিন্তু কিছুমানে আকৌ তাতে ফিল্ডত দৌৰি আছে আৰু বৰষুণতে তিতি তিতি।
সেইকেইটা একদম চাকৰি লৈহে এৰিবলে
তাওৱে এ সেইট
তহতে লৈ ল, আৰু পুৰা দোৰি মেলি।
তাকে দৌৰিম বুলি ভাবিছো কাইলৈ পা কি হয়, আৰু মোৰতো টাইমবু টাইমো আছেতো। দৌৰিবলে তোৰ টাইম বহুত আছেতো এতিয়াতো এমাহ দেৰ মাহৰ পিছতহে ৰিজাল্টো ওলাব তাৰ পিছত আকৌ এ কিবা দৌৰা কাৰণে মেৰিট লিষ্ট উলাব। টাইম আছে অলপ আঢ়ৈ মাহ মান। এই আঢ়ৈ মাহত বাৰু মোৰ হেৰিটো আহি যাব বাও।
মই ৰেগুলাৰ দৌৰিলেহেতো পাঁচ কিলোমিটাৰটো কমপ্লিট হ'ব।
তাকে মই প্ৰথমতে ইজি বুলি ভাবিছিলো, তা পা এতিয়াহে চাইছো মই মানে চালো, বস্তুটো তোৰ চাৰি মিটাৰ তিনি চাৰে তিনি মিটাৰ এক ছেকেণ্ডত দৌৰিব লাগিব গম পাইছ নাই।
এক চেকেণ্ডত।
এক ছেকেণ্ডত চাৰে তিনি মিটাৰকে দৌৰিব লাগিব। পীডটো মানে, স্পীডটো কথা কৈছো।
আমি দুই তিনিদিন দোৰিছিলো নহয় ৰাতিপুৱা।
তা পা।
এ বেয়া ভৰি বিষ হয় ৰাতিপুৱা ত বেছি মই টু পইণ্ট ফাইভ টু কোলোমিটাৰ মান দৌৰিব পাৰো আৰু তাতকে বেছি নাহিলেকে তাৰপা এই পৰীক্ষাৰ সময় হ'ল যে দৌৰাটো বাদ দিলো আও।
অ। অ এই হেৰি এইটো কি বুলি ক এই ত ত তই স্পীডটো দিছ চাগে, লাহে লাহে দৌৰিব লাগিব ন পাঁচ কিলোমিটাৰটো।
স্পীড দৌৰা নাই পকা ৰাস্তাত দৌৰিছো আমি গোটেই। লাহে লাহে হলেও বেছি। উ কাৰ নাই ফ পনডু উঠিয়াই আহনা
আ গ্ৰেজুৱেশ্যন কেইবছৰ কৰিবি তিনিবছৰ নে চাৰিবছৰ?
চাৰি বছৰ মামলাটো বুজিয়ে নাপাওঁ।
অ হে অ হে এই সেইটো বিষয়ে নে গ্ৰেজুৱেশ্যনটোৰ বিষয়ে নেক্স ক'ল কৰোতে পাতিব লাগিব ৰ।
উম ঠিক আছে।
অহ দে হ'ব।